উ
কি খবৰ তোমাৰ?
অ', মোৰ ভালেই, তোমাৰ?
মোৰো ভালেই বোলে।
অ'।
অলপ খালী চৰদি লাগি আছে।
অ', অ', অ'।
কালি ৰাতি বৰষুণত অলপ তিতিবলগীয়া হয়। ইভিনিং ওলাই গৈছিলোঁ, ইমান বৰষুণ ইষ্টাৰ্ত হৈছে গমেই পাইছে ন?
অ', কালি বহুত বৰষুণ দিছিলে।
কি বা কৰি-কৰি আছিলা নেকি?
এই নাই, এনেই আৰু মোবাইলটো পিটিকি আছিলোঁ।
আজিকালিতো ক'বলৈ গ'লে হেল্থৰ হেল্থ বহুত ইম্পৰটেণ্ট আৰু।
উম, হয় বাৰু। মানে আজিকালি অ-অলপ কিবা বৰষুণ বা গৰমতটো বেছি হ'লেই মানুহখিনি মানে এ বেমাৰত পৰি যায় পতককে।
আজিকালি এটা বস্তুত, অ', জ্বৰটো যেন বহুত হৈ আছে মানে, মেক্সিমাম মানুহৰ জ্বৰে হৈ আছে।
অ', সেইটো হয়- হয় বাৰু। মানে বতৰটোৱে সেনেকুৱা যে, মানে পটককে গৰম দিয়ে, পটককে ঠাণ্ডা দিয়ে। পেলাই দিয়ে, ঠাণ্ডা মানে আৰু কি বৰষুণ দি দিয়ে যে গৰমত। গৰমৰ পিছত বৰষুণ পৰিলে গাত আৰু সেই তেতিয়া বেমাৰ হৈ যায় আৰু মানুহখিনিৰ।
সেইকাৰণে মানুহে স্বাস্থ্যটো অলপ ভালকে যতন ল'ব লাগে আৰু।
অ', সেইটোৱেতো সেইটো কাৰণে মানে ব্যায়াম চ্যাম কৰিব লাগে আৰু অলপ মানে নিজৰ স্বাস্থ্য কাৰণে। ধৰি লওঁ ৰাতিপুৱাই যদি অলপ অ আধা ঘণ্টামান খোজ কাঢ়ে বা গধূলি সময়ত মানে বা অলপ হেৰিয়ে কৰে যোগ ব্যয়ামেই কৰে তেতিয়া হ'লেও মানে শৰীৰটো অলপ সুছ ত হৈ থাকে আৰু তেতিয়াহ'লে।
বা ৰাতিপুৱা উঠি যদি অলপ খোজ কাঢ়ে, ঠিকেই কৈছে। তে কিন্তু আমিতো খোজ কঢ়া নহয়েই, আমাৰো খোজ কঢ়া নহয় ক'ত হয় আৰু।
উম, উম, সেইটোয়েটো আমাৰ এইটো অভ্যাস এতিয়া নোহোৱা হ'ল যে, মান ৰাতিপুৱা খোজ কাঢ়িব লাগে দেই বাও সঁচা কে মানে তেতিয়া মানে শৰীৰৰ কাৰণেও ভাল আৰু নিজৰ কাৰণেও ভাল বেমাৰ আজাৰৰ পৰা দূৰত থাকে থকা যায় এইবোৰ কৰিলে।
অ', আৰু অলপ মানে পজিটিভ এটা থাকে কিবা এটা, ৰাতিপুৱা উঠি তুমি খোজকাঢ়ি যদি ক'ৰবাত যোৱা বা দিনটো ষ্টাৰ্ট কৰা তথাপিও আৰু ভাল আৰু।
উম, উম, উম, সঁচাকে। এতিয়া মানে আমি এলেহুৱা হৈ গৈছোঁ যে, সেইটো কাৰণে ৰাতিপুৱা উঠিবই আমি টান পোৱা হৈছো ৰাতিপুৱা উঠাই নাযায় আমাৰ বা কেতিয়াবা বোলো জ'ৰ জবৰদস্তি উঠিলেও মানে এ এবাৰে তাৰ পাছত পিছৰ দিনাখনৰ পৰা আমি নোযোৱা হৈ যাওঁ আৰু সেনেকুৱা হৈ গৈছে এতিয়া।
সেইটো- সেইটো হয় বাৰু, এইটো লাহে- লাহে মানে আমি কৰা নাই না আৰু খেল ধেমালিও আজিকালি অলপ নাইকিয়া হৈ গৈছে। আগতেতো খেলা হয়, আজিকালি ক'ত আৰু মোবাইল চাই থাকোতে আৰু খেলাও নহয়।
উম, সেইটোৱে।
আজিকালি ল'ৰা ছোৱালীখিনি ফোনতে উম ব্যস্ত হৈ থাকে সেইটো কাৰণে এনেকুৱা হৈছে আৰু।
খানাবোৰো অলপ মানে খোৱা বস্তু বোৰো অলপ মানে বাহিৰত বেছিকে খোৱা যায় না, সেইবিলাকো হেল্থৰ কাৰণে কিন্তু স্বাস্থ্যৰ কাৰণে ক্ষতি হয় কিন্তু আমাৰ মানুহবোৰ বা আমিবো আমি অলপ জানি শুনিও খাই থাকোঁ আৰু উপায় নাই আৰু।
উম, সেইটোৱে আমাৰ এই অভ্যাস হৈ গৈছে, যে উম, সঁচা কথা আমি এটো উম, আমাৰ এতিয়া অভ্যাস হৈ গৈছে যে খাওঁতে তে খাঁওতে, সেইকাৰণে এৰিবও নোৱাৰোঁ, নাখালেও নহয়, খালেও বেয়া সেনেকুৱা হৈছে।
তুমি কোৱাচোন এজন সুস্থ মানুহ হ'বলে হ'লে কি- কি কৰিব লাগিব সি, ৰাতিপুৱাৰ পৰা ইভিনিং।
ধৰিলোৱা তুমি অ', তুমি ৰাতিপুৱা মানে জল্দি উঠাটো মানে অভ্যাস কৰিবই লাগিব, ৰাতিপুৱা জল্দি উঠাটো মানে শৰীৰৰ কাৰণে বেছি ভাল মানে, যিটো সতেজ বতাহ পোৱা যায় সতেজটো আজিকালি নহয় বাৰু, বাত কিন্তু যিখিনি মানে আছে আৰু সেইখিনি বতাহ পোৱা যায় বা ৰাতিপুৱাৰ যি টো ৰ'দ সেইটো ল'ব লাগে আৰু' য'ৰ পৰা ভিটামিন ডি পোৱা যায়।
আৰু অলপ খোজকাঢ়ি আহি মেলি মানে অ', ধৰি লোৱা অলপ কিবা অ, ফ্ৰুইট ফলচ ফল মূল কিবা অলপ খাই মেলি অলপ ন নিজৰ কাম কিছুমান কৰি গা চা ধুই মেলি তাৰপাছত নিজৰ কামত ওলাই গ'লে হ'ল আৰু তাৰপাছত অ, সন্ধিয়া সময়ত আহি অলপ যদি অ' বা ব্যায়াম সেনেকুৱাকে কৰে আৰু ভাল-ভাল যেতিয়া খাই থাকে সেনেকুৱা কৰিব লাগে আৰু। সেইখিনি কৰাটো মানে মই ভাৱোঁ আৰু উচিত বুলি।
অ', সেইটো ঠিকেই কৈছে। এইখিনি কৰিলে এজন মানুহৰ স্বাস্থ্য হেল্থটো মচ স্বাস্থ্য কেতিয়াও বেয়া নহয় আৰু ছেকেন কথা হৈছে বেছিকে ভাবিবও নালাগে মানেচ চিন্তা কৰি মানসিক চিন্তা হওঁক, সেইবিলাক অলপ কম কৰিব লাগে।
অ', সেইটো হয়। সেইটোৱে, আজিকালি বহুত, উম। উম, আজিকালি মানুহে বহুত মানে মানসিক চাপ লৈ থাকে মানে বহুত। নিজৰ কামৰ কাৰণে হওঁক, নিজৰ কিবা অ', ব্যক্তিগত কথাৰ কাৰণেই হওঁক, বহুত মানে তেঁ হেৰি লয় মানসিক এ চাপটো লৈ থাকে বাৰু, সেইটো মই বহুত দেখিছোঁ আজিকালি। যিটো মানুহজনৰ কাৰণেও বেয়া, স্বাস্থ্যৰ কাৰণেও বেয়া।
ৰাতিপুৱাৰ, পৰা সন্ধিয়ালৈকে কষ্ট কৰি যদি আৰু লাষ্টত গৈ স্বাস্থ্যতোৱে ঠিক নাথাকে একো লাভ নাই ন? মানুহে কয় ফাৰ্ষ্টত স্বাস্থ্যয়, পিছত চৰিত্ৰ। পিছত শিক্ষা।
আমাৰ ছাৰ এজনেও কৈছিলে, স্বাস্থ্যই যদি ঠিক নহয় তেতিয়াহ'লেতো আৰু নহ'ব আৰু।
সেইটোৱে-সেইটোৱে, আমি স্বাস্থ্যটোক মানে বহুত মানে হেডিত লৈ আছোঁ মানে এলাখত লৈ আছোঁ, সেইটো কাৰণে আমাৰ এনেকুৱাও হৈছে। আমি অলপ দহ দহটা চিৰিও মানে আগবাঢ়িব নোৱাৰোঁ মানে হেৰি হেৰিত বিষ হৈ যায়, ভৰিত বিষ হৈ যায়।
আৰু খানাউ, খানাবোৰ অলপ অৰ্গেনিক খাব লাগে। আজিকালিতো আৰু অলপ অৰ্গেনিক নিজৰ চোতালতে যদি-যদি পাৰা যায় আৰু। অলপ- কিবা কিবি গছ ৰুই আৰু তাৰ পৰা চব্জিবোৰ ওলালে ভাল আৰু, নহ'লে বজাৰৰ বস্তু ইমান হাৰ দিয়ে ন? আৰু এটা বস্তু মই বুজি নাপ বজাৰৰ পৰা কিবা এটা বস্তু আনিলা ল, শাক-পাচলিয়ে হওঁক একদিন পিছতে তোমাৰ বেয়া হৈয়ে যায় অট'মেটিক মানে ইমানেই হাৰ্ দিয়ে, আগতে এনেকুৱা নাছিলে। আগতেটো বহুত দিন আমি সৰু থাকোঁতে বহুত নাছিলে
অ', আজিকালি মানে ইমান সাৰ দিয়ে। যে আমাৰ নিজৰ স্বাস্থ্যৰ কাৰণে ইমান বেয়া হৈ গৈছে, সেই শাক পাচলি খিনিয়ে দুদিন থাকিব নোৱাৰে বাচি থাকিব নোৱাৰে, ভালদৰে সতেজ হৈ থাকিব নোৱাৰে। ইমান সাৰ দিয়া কৰিছে, মানে সেইটোতো শাক পাচলিৰ কাৰণে বেয়াই আৰু আমাৰ নি নিজৰ কাৰণে বেয়া হৈ গৈছে।
সেই বস্তুটোৰ, মানে আজিকালি সেইটো এটা টেনচ সেইটো এটা মানুহৰ টেনচন হয়, সেইটোৰ পৰাই বেছিভাগ মানুহৰ কিবা কিবি, কেঞ্চাৰৰ বেমাৰটো বেছিকে হৈ আছে না সেই কাৰণে আমাৰ।
সেইটোয়ে- সেইটোয়ে, আগত মানে ধৰি লোৱা ঘৰতে যদি তুমি অকণমানেই হওঁক নিজৰ যদি সৰু খেতি এখন কৰা তাৰ পৰা যদি সতেজা শা শাক-পাচলি খোৱা, সেইটোৱে মানে ভাল বুলি ক'ম আৰু মই।
আৰু ৰাতি সোনকালে শুই দিব লাগে, মোৰ মতে।
অ', অ', ৰাতি দহটামানত শুবই লাগে ক'ব গ'লে।
দচ টাতটো আৰু শুৱাটো এইটো এই নহয় এনে তথাপিও আৰু জল্দি শুই জল্দি উঠিব লাগে আমি লেটকে শোওঁ দেৰিকে শোওঁ দেৰিকে উঠো, এইটো সেইকাৰণে আমাৰ অলপ মানে প্ৰব্লেম হৈ আছে।
সেইটোৱে- সেইটোৱে, আৰু আজিকালি আমাৰ শোৱা শোৱা তাৰ হেৰি সময়খিনিৰ কাৰণে আমি উঠা সময়খিনি আমাৰ দেৰি হয়, সেইটো কাৰণে গোটেই দিনটো আমাৰ বেয়া গুচি যায়।
আৰু এটা বস্তু, মানুহে ব্যায়াম কৰিলে নহয় বহুত বেমাৰ হ'লেও অট'মেটিক তাৰ ইউমিনিন চিষ্টেমটোয়ে তাক ভাল কৰি দিয়ে বেমাৰটো, ব্যায়াম কৰিব অলপ লাগে।
উম, হয় বাৰ
নাৰ্ভবোৰ ঠিক হৈ থাকে।
উম, উম, উম। হয় বাৰু, খোৱা লোৱা ভাল ভালকে কৰি থাকিব লাগে। উম, বেছি তেল জাতীয় উম তেলজাতীয় বস্তু খাব নালাগে।
ফাষ্ট ফুড খাব নালাগে, বাহিৰৰ আৰু এইবিলাকতো অলপ বেছিকে হৈ গৈছে আজিকালি।
হয় বাৰু হয়-হয়।
আজিকালি দিগদাৰ, দেখিলই মন যায় যেন।
উম, উম, উম। কাৰণ, চাৰিও পিনে আজিকালি সেইটোৱে ওলাইছে যে, সেইটোৱে চাৰিও পিনে সেয়ে থাকে। ত' সেইটো কাৰণে তাতে গোন্ধবোৰ পালে আমাৰ খাব খাওঁ- খাওঁ লাগি যায়।
অ', কিছুমানত খাব পাৰি প্ৰব্লেম নাই, কিছুমান হাইজেনিক হয় প্ৰব্লেম নাই, কিন্তু যিবিলাক হাইজেনিক নহয় সেইটোৱে সেইকেইটাৰ কাৰণে অলপ মানে অলপ প্ৰব্লেম, ইমান বালি চ বালি ৰাস্তাত ইমান গাড়ী বালি এনেই আৰু প্ৰদূষণটোতো বেয়া আছেই, ছেকেণ্ড এই এই বালি চালি আহি এইবিলাক খোৱা বস্তুত পৰে আৰু আমি সেইবিলাক লগে-লগে খাই দিওঁ। এ সেইকাৰণে অলপ বেছিকে হৈ আছে ৰ, বস্তুটো একদিনতে নহয় ন। বস্তুটো লাহে লাহে- লাহে-লাহে অলপ অলপকে হৈ থাকে, পিছত এটা টাইমৰ পিছত দুবছৰ বছৰ তিনি বছৰ পিছত তোমাৰ বেমাৰটো ওলাই আহে।
অ', হয়-হয়। সঁচা কথা, উম, সেইটো কাৰণে আমাৰ বেমাৰ আজাৰ হৈ যায় আৰু আমি ক'ব গ'লে স্বাস্থ্যৰ ওপৰত ধ্যান দিয়াটো এতিয়া মানে দৰকাৰী হৈ গৈছে কাৰণ আমি যদি এতিয়াৰ পৰাই ধ্যান নিদিওঁ আমাৰ পিছৰ পিনে, আমাৰ নিজৰ কাৰণে বেয়া হ'ব মানে।
সেইটো হয় বাৰু, চবক নিজে নিজেও সেইটো ধ্যান দিব লাগে আৰু চবকে অলপ ক'ব লাগে যিমান পাৰা যায় আৰু। অলপ কৈ মানুহক বুজাব লাগে। আৰু মোৰ মতেতো নামঘৰ, মন্দিৰ, এইবিলাকত সপ্তাহত এদিন সেইবিলাক লৈ আলোচনা কৰিব লাগে। যেন এনেকে এ নেকি আপোনালোকে চবেই চাব ল'ৰা ছোৱালীক চাব কাৰণে, এই-এই সময়তটো ভাল নহয়। সময়তো, বেছিভাগ মানুহৰে কিবা নহয় কিবা বেমাৰ হৈ আছে।
উম।
তে, এইবিলাক অলপ যদি সচেতন নহয় তেতিয়াহলে নহ'ব আৰু নিজৰ চোতালতো' পৰিষ্কাৰ কৰি ৰাখিব লাগিব, নিজৰ ড্ৰীম যিবিলাক আছে পৰিষ্কাৰ কৰি ৰাখিব লাগিব।
সেইটোৱে আৰু।
তেতিয়াহে বস্তুটো আৰু ঠিক হ'ব। নিজৰ নিজৰ ঘৰখন পৰিষ্কাৰ কৰি ৰাখিব লাগিব, হাইজেনিক হ'ব লাগিব।
উম-উম, হয়-হয়।
কৰবাৰ পৰা আহি হাত চাত ধুই থাকিব লাগিব, ভালকৈ চাফা কৰি থাকিব লাগিব। তেতিয়া অলপ কাপোৰ চাপোৰ চাফা কৰিব লাগিব, তেতিয়া মানে ক'বলৈ গ'লে চব আৰু মানুহৰ দৈনন্দিন জীৱনৰ যিমান যি বস্তু আছে চবতে তুমি অলপ ভালকে থাকিলেহে অলপ বেমাৰটো কম হ'ব। নহলে আজিকালিতো, দিগদাৰ হৈ যাব নহলে।
উম, দিয়া নহ'লে কথা পাতি ভাল লাগিল তোমাৰ লগত।
দিয়া, ধন্যবাদ।
অ', অ'।